অ' কি কৰি আছে তাই
মই আপোনাৰ এই ভোৰ এখনৰ ব্যৱস্থা কৰি আছিলোঁ ৰ'ব।
হয় নেকি? অ' অ'। এতিয়াতো চাগে বানপানীৰ ছিজন আহি আছে।
বানপানী চিজন মানে আমাৰ ইয়াতে বানপানী হৈছে আপোনাৰ মানে আমি ইয়াত এইফালে হৈছে বাট আমাৰ এইফালে আপোনাৰ ইমান মানে পানী হোৱা নাই ষ্ট যদিও মানে পানী হৈজ মানে হব ব চাগে আৰু নদী ভাঙিব চাগে দেই, মানে ভাঙিব চাগে আপোনাৰ, বহুত প্ৰ বহুত প্ৰব্লেম অ
হয় বাৰু দেই এইকেইটা মাহত এতিয়া বাৰিষাৰ দিন ন, বানপানী হোৱাটো টো এতিয়াতো হ'বই আৰু। অ বাকি সেই প্ৰিপেচনোৰ কেনেকা হৈ আছে বানপানীৰ কাৰণেটো অলপতো সাৱধানটো সম্বলম কৰিব লাগিব।
হয় হয় মানে ছিটৱেচন মানে আপোনাৰ ইয়াতে আপোনাৰ ইয়াতে আমাৰ ৰেড এলাৰ্ট জাৰি কৰি দিছে মানে পুলিচ মানে যিখিনি আমাৰ আ পুলিছ চুলিছ বা কৰ্তব্যৰত মানে আহিছে
স্থানীয় লোকসকল
সকলে আমাৰ সি কৰিছে, আপোনাৰ বাহিৰলৈ ওলাব দিছে বা হি কৰিব হাত দিছে বাকীৰ সকলে ঘৰে ঘৰে এখন মানে ভোৰ এখন বনাই থ'ব দিছে মানে যাতে যিকোনো পৰিস্থিতিত হওক বা যি মানে বা ওখ ষ্ঠাইলৈ আমাক যাবৰ কাৰণে সেই কৰিছে মানে এতিয়া বৰ্তমান হয়তো গতিকে আমি ঘৰৰ যিখিনি জাত মানে তালি টোপোলা আছে সেইখ খিনি মানে মানে চব বস্তুতটো নিব নোৱাৰিম যিহেতু গজাটোৰ পৰা গজালটোৰ পৰা আপোনাৰ গোটেই ডাঙৰ বাকচ কেতিয়ালৈকে সকলো বস্তুৱে প্ৰয়োজন গতিকে কিমান গোটেইখিনি বস্তুটো নিব নোৱাৰিব ন। ‌ গতিকে আপোনাৰ যিমানখিনি পাৰিছো আৰু গোটাইছো আৰু মানে পঢ়া ফাইল চাইল প মাৰ্কশ্বিট চাৰ্কশ্বিট এইখিনি যিমানখিনি আছে ন নদীসত নদীত হয় হয় নথি পত্ৰখিনি পূৰা যোগাৰ কৰিছো আপোনাৰ বাকী ঘৰৰ যিখিনি আচবাব আছে সেইখিনি অকণমান ওপৰত উঠাই থ'লো তাছতে পানীৰ সংস্পৰ্শত নাহে বস্তুখিনি।
উম। সেইটো হয়, পিছে এতিয়া বানপানী টো, এতিয়াতো কি ক'ম, আৰু এতিয়া প্ৰাকৃতিক দুৰ্যোগত এক নম্বৰত আছে বুলি ক'লেয়ো বেয়া নহয়। কাৰণ বে-বেলেগ যদি প্ৰাকৃতিক দুৰ্যোগ যদি চাই খন্তেকিয়া দিয়াৰ কাৰণে আহিব। খন্তেকতে মহামাৰী হৈ গুচি যায়, কিন্তু বানপানীত টো, এনেকুৱা এটা মহামাৰী হয়, যিয়ে বহুত দিনলকে এটা জেগাতে থাকি যায়। পানীখিনি হয়নে? তাৰ ফলত চাবচোন বে এইটো বেক্টেৰিয়া ভাইৰাছৰ পৰা মেলেৰিয়া, ডায়েৰিয়া। ক কত কত যে কিমান হয় হয় না নাই?
ইয়াতে মানুহ আধা মানুহ আপোনাৰ ইনফেকশ্যন হৈ কিনে আমাৰ ইয়াতে দুজনমানৰ ইনফেকশ্যন হৈ গ'ল মানে। তেওঁলোকৰ মানে এই পানীবোৰ লেতেৰা পানী আহে ন। আপোনাৰ ত' পানীতে আপোনাৰ কিবা সাপ চাপে আহিছিল চাগে বা সেনেকে। আহি কিনে দুজনমানক খুটিলেও চাগে। ত তেখেত মানে এতিয়া বৰ্তমান বাৰু একো হোৱা নাই বাৰু, তেওঁলোক মানে মানে সোনকালে গৈ কিনে চিকিৎসালয়ত তেওঁলেকক ভৰ্তি কৰা হ'ল গতিকে তেওঁলোক বৰ্তমান সুস্থ অৱস্থাতে আছে। তো মানে বহুত প্ৰ অসুবিধা হৈছে কাৰণ এইখিনি জেগাত আমাৰ আগতে বানপানী হোৱা নাছিলে এইবাৰ প্ৰথম হৈছে গতিকে ভয় লগা কথা আৰু ক'ব গ'লে নাজানো এ এতিয়া কি হয় কি নহয় মানে আমাৰ আগৰ আমাৰ পৰা কিছু দূৰ আগত এই বান ভাঙি যাব আমাৰ ফালেও চাগে অকণমান মানে বহুত বেয়া অৱস্থাত আছে মানে। এতিয়া গতিকে নদীৰ বান্ধৰ কাম চলি আছে বৰ্তমান
হয়- হয়- হয়- অ' তাকে য সোনকালেতো ঠিক হ'ব পাৰিলে ভালে হয়। কিন্তু বানপানী হেন এটা মহামাৰী বা এটা দুৰ্ঘটনা বা এটা সমস্যা এইটো পৰাপক্ষত মানে অ'
এ ৰক্ষা কৰাটো বা প্ৰিভেন্ট কৰাটো মানে অলপ টান হয়। কাৰণ পানীৰ যোনটো ঢৌ সেইটো কোনোও ৰখাব নোৱাৰে। উম আৰু এবাৰ আহিলেতো চব ধঙিয়াই যায় আৰু ভাঙি চিঙি থয়। উম। হয় দেই এইটো কাৰণে অলপ প্ৰব্লেমো হয়।
এতিয়া মান মেইন মেইন মুখ্য কথা-কথাটো হৈছে আপোনাৰ যে, আমাৰ অসমখনত বিশেষ এ, আপোনাৰ বানপানী ৰোধ কৰিব নোৱাৰি, বানপানী হ'বই অসমত এ, মেইন কথাটো হৈছে আপোনাৰ ইয়াতে যিখিনি আমি মথাউৰি বান মথাউৰি বনাওঁ বা মথাউৰি যিখিনি আমি দিয়া যায় মথাউৰিখিনি হৈছ আপোনাৰ বানপানীৰ প্ৰথম এটা কাৰণ মানে, কাৰণ আমি নদীৰ গোটেই গোট মানে ৰাস্তাটোৱে আমি সলনি কৰি দিছোঁ এটা মথাউৰিৰ যোগেদি।
সেইটো হয়।
যদি যাব খুজিছিলে সৌফালে আমি তাত যদি মথাউৰিটো বান্ধি দিয়াৰ লগে, লগে সেই নদীটো সেই পানী সেই-সেইটো ফালে আমি যাব নোৱাৰা কৰি পেলালে গতিকে তাৰ ৰাস্তাত টোৱে আমি সলনি কৰি দিলোঁ সম সম্পূৰ্ণ ভাবে, গতিকে সেই মথাউৰিটো যদি আমি এতিয়া তাও নাই এতিয়া আগতে আগৰ দিনত বান বান পানী হৈছিলে এদিন বা দুইদিনৰ কাৰণ থাকে
ন আপোনাৰ কথাটো কৈছ ক কছো নহয়-নহয়, এইটোৱে নহয় মানে আপুনি ক'লে বান্ধটো দি দিয়া হৈছে বা নদী দি সলাই দিয়া হৈছে। মানেটো প্ৰকৃতিৰ যিটো এগেইনষ্টত যোৱা হৈছে। অ' সেইটো হয় বাৰু দেই উম, কওকচোন কওক?
আগৰ দিনত যিখিনি আমাৰ বানপানী হৈছিলে। এতিয়া আপোনাৰ এদিন বা দুদিনৰ কাৰণে হৈছিলে আমি যোৱা আমাৰ মা দেউতাহতে গৈছিলে বা আমাৰ আটা ককা দেউতাহঁতে এইখিনি কথা কৈছিলে যে আগৰ দিনত, বানপানীয়ে ক্ষতি সাধন কৰিলেও মানুহৰ খেতি পথাৰৰ কাৰণে এক পলস হোৱা মাটিৰ ধৰি আনে।
উম, সেইটো-সেইটো এইটো ভাল কাম দেই উম, ভাল কথা কৈছ বাৰু এইটো।
সেইটো যেতিয়া সেই খেতি পথাৰত মানে সেইটো ধানদনি দৰাৰ কাৰণে মানে ভাল হয় মানে ধান হওক বা যি আমি খেতি বাতি কৰো কাৰণ নদীৰ মাটিত যিখিনি মানে পলস খোৱা আহি থাকে গোটেই গুণখিনি আমি পাই যায় গতিকে আমাৰ মাটি মাটিখিনি কিন্তু এতিয়া যিটো বানপানী আপোনাৰ মানে ভয়ানক। মানে ক'ব গ'লে কাৰণ মানে এইটো নাই কমেও এমাহ দু দুমাহলৈকে থাকি যায় সেই পানীটো কাৰণ পানীটো ওলাই যাব পৰা ৰাস্ত ৰাস্তটো নাই গতিকে ওলাই যাব পাৰ যদি ৰাস্তাটো ৰাস্তা থাকে তেতিয়া কথা নাই।
সেইটো হয়।
এতিয়া কি ক'ব আপুনি?
অ' এইটো এতিয়া সমস্যাটোক লৈ এতিয়া এতিয়াতো কথা বা কিবা কৰি কৈ থাকিলে উপায় নাই যিটো হ'ব এতিয়া হ'বই এতিয়া ন। কাৰণ এইটোটো আমি অতিজৰে আৰু একদম আগৰ পৰাই ভুগি আহিছো বানপানীত। এতিয়া যিমান পাৰো নিজকে বচাব লাগিব বা চবকে সতৰ্ক কৰিব লাগে নহয় জানো। উম, আৰু মানে কি হয় আ',
আপোনালোকৰ ফালেও হয়নে বান
অ' হয়-হয় কিয় নহয়। আমাৰতো চাগে এতিয়া মই অলপ আগতে অ' নিউজতো পাইছো যে কি আমাৰফাল বানপানী হাই মানে আহি আছে মানে বহুত দ্ৰুতগতিত। মানে কি হৈছে এইটো আচলতে আহ যিহেতু আমাৰ অসমখন যিহেতু তো ভৈয়ামত আছে ন। চাৰিওফালেটো পাহাৰেই পাহাৰ কাৰণ পাহাৰ অঞ্চলত যেতিয়া বহুত বেছি বৰষুণ দি দিয়ে। বা অতিমাত্ৰা বৰষুণ হৈ যায় তেতিয়া কি হয় পানীটো নিশ্চয়তো ভূয়ামলে নামি আহিব লাগিব। তেনে ক্ষেত্ৰত কি হয় যায় মানে আমাৰ ইয়াত অ' বানপানীৰ সমস্যা টো আহি যায় উম, আৰু বাৰিষা ছিজনততো বানপানী তেতিয়া-তেতিয়াই গুচি আহিব পাৰে।
হয়-হয়-হয় আৰু এটা কথা মই লক্ষ্য কৰিছো আপোনাৰ যিটো আমাৰ নদী বান্ধ। যিটো আমি নদী বান্ধ দিয়া হয় এইটো এটা চাগে বানপানীৰ এটা মূল
হয়।
কাৰণ নদী মান যেতিয়া দিয়া হয় কাৰণ দিয়াৰ লগে-লগে আমি নদীৰ পানীটোক আমি, সম্পূৰ্ণভাৱে কন্ট্ৰল কৰিব পৰা হৈ যাও। মানে নিয়ন্ত্ৰণ কৰিব পৰা হৈ যাওঁ গতিকে তাৰ ফলত আমাৰ সুবিধা হৈছে যে আমি তাৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰিছোঁ আমি আমাৰ-আমাৰ লাভালাভ হৈছে। হয় কিন্তু এইটো যেন আমাৰ যেতিয়া সেই ডমটো খুলি দিয়া হয় বা সেই নদী বান্ধটো যেতিয়া খুলি দিয়া হয় তেতিয়া কিছুমান নদী বান্ধে ৰখাব নোৱাৰা হৈ যায় মানে। অনিয়ন্ত্ৰণ কৰি হীন হৈ পৰে তেতিয়া মানে সেই নদী বান্ধটো খুলি দিলে যিটো গতিবেগত সেই পানীতটো আহে আহিয়াৰ লগে-লগে সেই নদীটোৱে, আপোনাৰ আঁ মানে, যদিও মানে, ভাঙিব, নভাঙিব, যিটো ফালেদি ভাঙিব নালাগিছিলে, সেই নদী মথাউৰিও ভাঙি গুচি যায়। গতিকে, আমাৰ অঞ্চল এইটোৱে হ'ল মানে, ক'ব গ'লে। কাৰণ, মানে আমাৰ ওচৰৰ যিখিনি ৰাজ্য আছে, সেই ওচৰৰ ৰাজ্যৰ, কোনোবা এখনে হয়তো মানে, এই, নদী বান্ধ এটাও খুলি দিব পাৰে, চাগে! মই, শুনাত দেই। মই শুনিছোঁ মানে, সেই তেনেকে। নাজানোঁ এতিয়া, কিমান দূৰ সঁচা, এইটো সেই ক্ষেত্ৰত।
অ'!
মেইবি, এইটো এটা কাৰণ হ'ব পাৰে! আপুনি
হয়, হয়, হয়! মানে, ঠিক সেইটো, ঠিকেই কৈছে বাৰু। মানে, বানপানীৰ সমস্যাটো কেতিয়াবা, মানুহৰ দ্বাৰাও সৃষ্টি হ'ব পাৰে। বা এতিয়া যদি কয়, মেইন ৰিজনটো হৈছে, আমাৰ বনাঞ্চল ধ্বং হা! বানপানী এটা মেইন কাৰণ, বনাঞ্চল ধ্বংস আহে। কাৰণ, আঁ এতিয়া এনেকুৱা হৈছে, নদীৰ চাইডবোৰ চাবচোন? যিমান পাৰে, খহি-খহি আহি আছে। বা এটা-এটা এৰিয়া বা এটা-এটা অঞ্চল সম্পূৰ্ণৰূপে, খহি-খহি গঢ়া- খহনীয়াত খহি গৈছে। দা মেইন কাৰণটো হৈছে আপোনাৰ, গছ কাটি গৈছে। গছৰ যোনটো এটা, পাৱাৰ বা কেপাচিটি মাটিৰ ধৰি ৰখা। সেইটো আৰু বেলেগে নাই। বা আৰু এটা যদি চাই! আঁ মা টি টোত খামুচি ধৰে। আৰু গছ-গছনি কি হয়, পানীৰ শুহা কেপাচিটি বহুত আছে।
বহুত আছে।
সেইটো, বহুত ক্ষেত্ৰত, গছে আমাৰ হেল্প কৰে। আৰু এতিয়াতো, ক্ৰমান্বয়েটো বনা অঞ্চল ধ্বংস হৈছে, কিবা হৈছে কিবা হৈছে, অৰণ্য ধ্বংস মানে যি টি আৰু মানে গছৰ নামত মানে একো নাইকিয়া হৈ গছে বুলি কলে বেয়া নহয় আৰু সেইটো ক্ষেত্ৰত মানে ৰিক্স হৈ পৰে নহ, মাটি এখন ধৰি ৰাখিবলৈ বা নদী পাৰৰ যোনবিলাক কথা কৈছো, আৰু সেইবিলাক কমানে কমানে আহি আহি আৰু বানপানী সৃষ্টি কৰাই দিছে দে উম, এইটো ক্ষেত্ৰত কাম এটা কৰিব দেই মানে বানপানী যোনটো এইটো, আচলতে এটো প্ৰাকৃতিক সমস্যা কোনো ৰখাব নোৱাৰে প্ৰকৃতিৰ এটা নিয়মেই হয় বানপানী হোৱাটো, সেইটো বা ৰখাব পৰা কাৰো সামৰ্থ নাই। কিন্তু তথাপিও মানে যদি প্ৰিভীণ্ট কৰিবলৈ হলে যদি আহ নদী যোনটো যেতিয়া মানে খৰালিত টাইম আহিব তেতিয়া অলপ দহ কৰি দি বা নহলে আৰু এটা ভাল কাম যেনেকে হয় আমাৰ, কাহিনীটোৰ কাৰণে এইটো ডাইনেমিক এনাৰ্জিটো হেৰি কৰা, বা এইবিলাকৰ ক্ষেত্ৰত মানে আৰু অলপ আহ বছাৰৰি বনাব পাৰে মানে, এটা এটা অঞ্চলত তেনেকৈ অলপ, মানে অকমান মাত্ৰাটো কমাব পাৰে।
হয় হয় হয়, আপুনিটো ভাল কথা কৈছে সেইটো তাকে আমাৰ এতিয়া, যদি খৰাং অৱস্থা খৰাং অৱস্থাত যদি আমি সেই নদিটো আপুনি যিটো কলে, যদি আমি সেই নদীটো খান্দিব পাৰোঁ, নদীৰ যদি আমি খৰাং খৰাং কালত বা বাৰিষা কাল যেতিয়া নহয়, মানে খৰাং কালত তেতিয়া আমি যদি নদীটো খাঁহি অকণমান কিছুকে ধ অসুবিধাও হয়, তথাপিতো আমি যিমান দূৰ পাৰো যদি শিংগী নদীখন খান্দি দিব পাৰোঁ। তেতিয়া হয়তো কিছু কিছু ক্ষেত্ৰত মানে এইটো আমাৰ হেল্প হ'ব কাৰণ হয় হয় হয় বানপানীক ৰোধ কৰিব নোৱাৰিম কিন্তু বানপানীৰ পৰা কিছু কিছু ক্ষেত্ৰত হলেও যিটো ভয়ং কৰোঁতা পৰা আমি অঁ নিৰ্মূল পাব পাৰিম কব গলে।
হয় বাৰু দেই অ আৰু ঠিকে আছে। অ ভাল লাগিল বাৰু কথাটো পাতি, বানপানীৰ ওপৰত উম এতিয়া ভালকে হে কৰক আৰু দেই।
হয় হয় হয় তাকে। এতিয়া মই নিৰাপদ স্থানলৈ যাব লাগিব এতিয়া আপোনাৰ এতিয়া ঠিক আছে দিয়ক ভাল লাগিলে আপোনাক। তলত কথা পাতিম হয় হয় হয় দিয়ক ঠিক আছে।